হেল্ল'
শুনিছ?
অ' শুনিছো, শুনিছো, তই?
আছো ৰ' শুনিছো ৰ', কি কৰিছ?
নাই, একো কৰা নাই। তই?
এ আছো ৰ' এনে। কিনো কৰিম? আজি-কালি আৰু সময়টো একদম নোহোৱাই হৈ গৈছে।
তাকে সময়তো ইমান এয়া হৈ যায় আৰু আজি-কালি কিবা সময়টো আমি মেনেজ কৰিব নাজনা হৈছো, কিবা সময়তো ইমান পুটোককে যোৱা হৈছে।
সেইটোৱে। মানে একদম টাইম মেনেজমেন্ট মানে সময়ৰ পৰিচালনা নোহোৱাই হৈ গৈছে।
তাকে, আৰু এই বস্তুটো বেছিভাগ মোৰ হিচাপত বেয়া হৈ আছে ছাত্ৰ-ছাত্ৰীৰ ওপৰত ন। এতিয়া ছাত্ৰ-ছাত্ৰীবোৰে যদি সময়ৰ পৰিচালনাটো কৰিব নাজানে তে সিহঁতৰ পঢ়াত এয়া হৈ পৰি আছে ন।
উ, হু সেইটোৱে। আচলতে সময় পৰিচ চালনা মানে হৈছে মানে সঠিক ভাৱে যদি আমি সকলো কাম কৰিব পাৰো ন সেইটোৱে আচলতে সময়ৰ পৰি ধাৰণা মোৰ গুৰুত্ব, কিন্তু আমি জানো সঠিকভাৱে কামবিলাক কৰিব পাৰোঁ? কিবা এটা কৰিম বুলি ভাবোঁ যদিও কিবা এটা কৰিবলে ওলাই গুচি যাওঁ।
তাকে আৰু অ' এতিয়া তই চাব গলে আমাৰ ক্ষেত্ৰত বাৰু আ-ও এয়া হয়য়ে স ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত সিহঁতে কিবা কাম যদি দিছে কিবা এছাইনমেণ্ট, কিবা প্ৰজেক্ট সিহঁতে কালি কৰিম, কালি কৰিম কে লাষ্ট দেত তলে ৰাখি থৈ দিয়ে। তাৰপিছত ৰাতি ইপিনে ব গোটেই ৰাতিটো বহি পিনে তাৰ পিছত কৰে।
হা' হা' সেইটোৱে। আচলতে তাৰ কাৰণে আচলতে সময় সময়ে পৰিচালনাটো নোহোৱা হৈছে আৰু তাৰ কাৰণে শিক্ষাতো বহুত প্ৰেছাৰে পৰে ক'ব গ'লে ধৰ কিছুমানৰ ধৰ তই যিটো ক'লি এ এচাইমেণ্ট কথা। তাক কাৰণে আমাৰ শিকো মানে। শিশু সকলৰ বিশেষকে মানসিক চাপটো বহুত পৰি যায়। কাৰণ সময়ত যদি আমি দিব নোৱাৰো। নেক্স দিনা চবে জানে যে টিচাৰৰ পৰা গালি খাব তাৰ কাৰণে আ প্ৰথমতে আমি আগতীয়াকে কৰাটো ভাল।
তাকে! আৰু এতিয়াতো ক'ব গলে আমি সময়টো কেনেকে যায় আছে কি হৈ আছে আমি গমেই নাপাওঁ।
সেইটোৱে। মানে আমাৰো ক'ব গলে আমি যদিও এতিয়া ঘৰত এনে আছো আমি কাম কৰিব এৰি আমি ফোনটো বেছিকে চাওঁ। আমি ফোনত ইমান বেছি সোমাই যাওঁ, ছ'চিয়েল মিডিয়াত ইমান বেছি সোমাই যাওঁ আমি কেনেকে মানে টাইম টো গুচি যায় বা আমাৰ কাম বিলাক তালেকোটো ৰখি যায়। কেনেকে টাইমটো গুচি যায় আমি গমেই নাপাওঁ।
তাকে আৰু এতিয়া চা এতিয়া আমি সময়টো যদি ঠিককে এয়া কৰিব লাগে। তেতিয়া আমি প্ৰথমেতো আমি অ' এটা টাইম টেবুল এখন বনাই ল'ব লাগিব যে আমাক কি কি লাগে বা আমি কি কি আগত তীয়াকে কৰিব কৰি থব লাগে। প্ৰায়ৰিটিটো কাক দিব লাগে ন' চবতছে আগত কিন্তু আমি সেইটো
নহয় আমি মানে এইকে সমানে মিক্স কৰি দিও মানে যে এইটোও কৰিম সেইটোও কৰিম চব আমি কেতিয়াবা এনেকুৱা হয় আমি আমি বুলি নহয় বহুত মানুহ এটা কাম আৰম্ভ দিছে, সেই কামটো খতম হোৱা নাই আন এটা কামলে গুচি যায়। যোনটো বহুত বেয়া কথা হয়, সেইটো কৰিলে মানে প্ৰথমে তোৰটো মনোযোগটো নবহে এটা কামত আনটো তোৰ কাম ভালকে হৈ নাহে, কোনো এটা কামে ভালকে হৈ নাহে।
সেইটোৱে আচলতে যদি সময়ৰ পৰিচালনাটো সঠিক ভাৱে কৰা যায় ন'। তে তেতিয়া বহুত খিনি লাভ হয়। যেনে শিক্ষা মানে শিশুসকলৰ কাৰণে বা যিবিলাকে পঢ়ি আছে। পঢ়া সকলৰ বাবে এটা ভাল ফল পায়, পৰীক্ষাৰ আগত যদি নপঢ়ি আগতিয়া পঢ়া যায়, পৰীক্ষাত ভাল ফল লাভ কৰে বা হেন তেনেকে অ' ধৰ এই ইণ্টাৰভিউৰ ক্ষেত্ৰতে কওক যিটো মানুহে কামৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত যিটো কৰে, যদি আগতীয়াকৈ এটা ধৰ মানে প্ৰিপাৰেচন যদি কৰি থাকে। আ' আগদিনাখন নকৰি আগৰ পৰা যদি কৰি থকা যায় নহ তেতিয়াহে এটা মানে স সফল হ'ব পাৰে বুলি ক'ব পাৰি।
তাকে! আৰু
ক' ক'!
আৰু আৰু এতিয়া অফিচৰ মানুহবোৰ যেনিবা সিহঁতক যদি কিবা এটা কাম দিছে, কিবা এটা প্ৰেজেন্টেশচন দিছে বা কিবা কৰিব দিছে, কিবা প্ৰেপাৰে কৰিব দিছে তাতে ডেডলাইনটো কৰা আগত যদি কৰি দিয়ে সিহঁতৰ মানসিক ভাৱে ষ্ট্ৰেচটো কমে ন। মানসি সিভাৱে কষ্টটো কমে ইতিয়া মানে এই যে মানুহবোৰে যে কয় যে কামৰ বহুত অ' প্ৰেচাৰ বনিছে মানসিকভাৱে বহুত ভুগি আছে সেইটো অলপ কমি যায় মানে। যিৰেতু আমাৰ এটা সিতি এটা থাকে যে আমি ষ্টেবল হৈ থাকো ন যে আমাৰ এইখিনি কাম হৈ আছে। আমি পাৰিম এইখিনি কৰিব, এতিয়া আমি যদি লাষ্টৰ পিনে যাই কৰো মানে অ', তোৰ ভাৱ সমবাৰে আমি দেখাব হৈছে শনিবাৰে তই ৰবিবাৰে তই বহি পিনে কামটো কৰি আছ। তিতিয়া নহয় তিতিয়া তই নিজেও বুজি নাপাবি ন, এতিয়া যেনেকে তই কলি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সেই তোৰ হেটট ষ্টুডেণ্টয়ে মনত থাকিব কি সিহঁতৰ যদি সিহঁতে একদিন আগতে পঢ়ি যায়।
চাতে সময় পৰিচনা অহ কৰিলে যদ মানুহৰ এটা ক'ব গলে লক্ষ্য পূৰণ হয়। আৰু কিছুমান মানুহে মানে জীৱনতটো যদি টাইমৰ টাইম মেনেজ মেন্ত কৰে ন কিছুমান ক্ষেত্ৰত সেই সফলতাৰ ফলত বহুত সুখীও হৈছে। বা সুস্থ হৈ যায়। তেনেকে আমাৰ মে আমাৰ অ' যিটো টাইম মেনেজমেন্টটো কৰা যায় সেইটো আচলতে ডক্তৰ সকলৰ ক্ষেত চাবলে বেছি ভাল। তেখেতসকলৰ ইমান বেছি টাইম মেনেজমেন্ট কৰে এজন পেচেন্টৰ ক্ষেত্ৰত মানে কোনো এটা অৱহেলা নকৰে যেতিয়াই নহওঁক ৰাতি দিন ক্ষেত্ৰ ৰাত তিদিন এক কৰি কেনে সিহঁতে মানে পেচেণ্টজনক চাব যায় সেইটোৱেত এটা উদাহৰণ হিচাপত ল'ব পাৰি। ঠিক তেনেদৰে যদি আমিও নিজৰ কামবোৰ সঠিক ভাৱে কৰি যাওঁ বা পঢ়া শুনাৰ ক্ষেত্ৰত যদি সকলো শিক্ষুৱে বা কৰি যায় শিক্ষা হে শিক্ষাৰ্থীসকলে তেনেকে এটা উন্নতি মানে এটা উন্নতৰ ফল দেখাব পৰপ-পাৰি।
তাকে আৰু ডাক্তৰে ক্ষেত্ৰত এতিয়া কি হয় ডাক্তৰ খিনি লেজি নহয় ন এলেহুৱাত টো আমাৰ, আমাৰ এটা কি আছে এই পিছত পৰিম। এইটো মানে আমাৰ এলহাহ লাগি যায় ত সেই এলাহটোৰ কাৰণে আমি পিছত কৰিম পিছত কৰিমকে থাকি যাওঁ। এতিয়া ডক্তৰ বোৰৰ সেইটো এটা ক্ষেত্ৰত ডিউটিয়ে হয় ন সিহঁতৰ এটা নিয়মত সিহঁতে চলে যিসেতিটোত। ত' সেই নিয়ম যদি আমি আমাৰ জীৱনত গৰাই নিব পাৰো এলাহত নকৰি যে আমি এইটো পিছত কৰত যআমি এতিয়াই কৰো এটা, এটা খোৱাই আছে ন কা-যোনটো কাম আমি কালি কৰিম বুলি ভাবিছোঁ আমি আজ যি কৰি পিনি এতিয়াই কৰিব পাৰো ন ত সেনেকে কৰিলে বস্তুটো সেয়া হৈ যায়। আমি যোনবোৰ এই এ ৰচুন পাঁচ মিনিট মান আমি বাগৰি লওঁ ফোনটো চাই লওঁ পিছত পাঁচ মিনিট পিছত কৰিম। এই পাঁচ মিনিট পাঁচ মিনিট কে একঘন্টা দুঘন্টা গুচি যা আমাৰ কামটো নহয় আৰু সেইটোতো আমি বাৰু ক'ব গ'লে আমি সেই ৰিল চাই থাকিম কিবা, কিবা অপ্ৰয়োজনীয়ই চাওঁ। ইতিয়া মানুহৰ জীৱনত এন্টাৰটেইনমেন্টটো লাগে ন আমি কিবা নায় কিবা এটা দোচ চাব লাগিব আমি চৌবিশ ঘন্টাইটো কাম কামে কৰি থাকিব নোৱাৰো। কিন্তু আমি এই বস্তুটো কিমান, কিমান সময় আমি সেই এন্টাৰটেইনমেন্টটো লৈ আছোঁ এই মাঁও কি কয় অঁ বস্তুবোৰ চাই আছো আৰু কাম কিমান সময় কৰি আছো সেই টো চোৱাটো দৰকাৰী হয় মানে।
সেইটোয়ে আচলতে সময়ৰ পৰিচালনাটো ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ প্ৰয়োজনীয় হয় কাৰণ ছাত্ৰ ছাত্ৰীৰ জীৱনত সময় পৰিচালনাতো ইমান ভাৱে গুৰু মানে বহুত বেছি ধৰণে গুৰুত্বপূৰ্ণ হিচাপ কৰি ল'ব লাগে গুৰুত্ব হিচাপে কাৰণ নিয়মিত যেতিয়া আমি পঢ়ো বা পুত পঢ়াৰ ক্ষেত্ৰত আমি অকল পঢ়ি গ'লেই নহয়। ইখিনি ৰিভিজনো কৰিব লাগে পুনৰাবৃত্তি কৰিব লাগে ত তেতিয়াহে এটা ভাল ফল পায়। আৰু সময়মতে সকলো কাম যদি সম্পূৰ্ণ কৰা যায় ন লাষ্টত আমি এটা ভাল ফল পামে। ত' ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত চাগে সময়ৰ পৰিচালনাতো বিশেষকৈ গুৰুত্বপূৰ্ণ দেখা যায়।
তাকে আৰু এতিয়া তই চাব গ'লে অকল ছাত্ৰ ছাত্ৰীয়ে নহয় আমি যদি আমাৰ নি- নিজিত জীৱনতো চাওঁ অঁ সময় পৰিচালনা কৰাটো বৰ দৰকাৰী হয় বিকজ আমি যদি এতিয়া ভাব চৌবিশ ঘন্টাৰ পৰা যদি আমি অ কাম কাম কামে কৰি থাকো বা পঢ়িয়ে থাকো এতিয়া আমি ঘৰত কেতিয়া সময় দিম বা আমি ফেমিলি পৰিয়ালক কেতিয়া সময় দিম ন আমি পঢ়ি ৰিয়ালক সময়খিনি দিয়াও দৰকাৰী আমি লগ লগৰি লগত ওলাই যাই সেই সিহঁতকো সময় দিয়া দৰকাৰী। আমাৰ আন যিবোৰ নিজি সম্পৰ্ক আছে সেইখিনিকো সময় দিয়াতো দৰকাৰী হয় ন। ত' সেইটো যেতিয়া আমি সময়ৰ পলি পৰিচালনাটো জানিম কৰিব তেতিয়া আমি চবকে সমান- সমান দিব নোৱাৰিব পাৰো কিন্তু যিখিনি দৰকাৰী সময় দিব লাগে বা যিখিনি দৰকাৰী আমি তাতে উপস্থিত থাকিব লাগে আমি সেইখিনি থাকিম মানে। ত' সেই হিচাবে চবে সময় পৰিচালনা কৰাটো দৰকাৰী হয় মানে।
হা হা সেইটোৱে আচলতে সময় মানে সময়ৰ যিটো পৰিচালনা সেইটো যদি খুব গুৰুত্ব গুৰুত্বপূৰ্ণ ভাৱে যদি আমি লোৱা যায় ন আমি বহুত খিনি উন্নত কৰিব পাৰো। আৰু সেই আহঁ মানে তাৰে বহুত উপায়ো আছে যদি আমি ধৰা মোবাইল বা চচিয়েল মেডিয়াটো আমি যদি কম কৰি চলাও বা অপ্ৰয়োজনীয় কাম বিলাক যদি এৰি পেনে আমি প্ৰয়োজনীয় কাম বিলাক কৰো বা আমি কথা কেতিয়াবা এনেকুৱা হয় কাৰোবাক লগ পালো আমি অপ প্ৰয়োজনীয় কথাবিলাক বা এলাহ কৰো কথাবিলাক পাতি পাতি লাষ্টত বোলে পিছত কৰিম আগতে কথা পাতি লওঁ। সেইবোৰ যদি এৰি কাণে আমি প্ৰথমতে গুৰুত্বপূৰ্ণ ভাৱে আমি নিজৰ কামবোৰ সম্পূৰ্ণ কৰো তেতিয়াহে আচলতেই সময়ৰ পৰিচালনাটো ঠিক হব পাৰে।
উ তাকে তাকে আৰু সেয়াই আমি আমাৰ কাম খিনি গুৰুত্বপূৰ্ণ মানে আমি ভাব বি ল'ব লাগিব যে এইটো কাম আমি আগতে কৰিম বা সেইটো কাম আমি কেতিয়া কৰিম। সেনেকে কৰিলে মানে আমাৰ এতিয়া আমাৰ নিজৰ কাণেও সময় বাচি যায় সেনেকে কৰিলে ন আমি পৰিয়াল আকৌ সময় দিলো লগ লগৰি দিলো আমাৰ কাম খিনিও হ'ল আমি নিজৰ সময়তটোও পাওঁ আৰু নিজৰ সময়তো পোৱাতো বহুত গোত ত্বপূৰ্ণ হয় ন।
সেইটোৱে পৰিচয় আচল সময়ৰ পৰিচালনা যদি তই কৰিব বিচাৰ মেইন কথা আমি এৰিব লাগিব অ' মানে এলাহটো যদি আমি এলাহটো এৰ এৰাও ন তেতিয়াহলে আমাৰ মানে সময়ৰ পৰিচালনাটো ঠিক ভাৱে চলিব যদি আমি এলাহ কৰি থাকো কাম বিলাকৰ ওপৰত তেতিয়াহলে আমাৰ সময়ত পৰিশ্ৰমবিলাক কেতিয়াও যিমান যি কৰিম বুলি ভাবিলেও সি কেতিয়াও সম্ভল নহয়
তাকে আৰু সেইটো অকল আমাৰ বুলি নহয় সেইটো চব মানুহৰ কাৰণে হয় এইটো আমাৰ অহ প্ৰজন্মৰ কাৰণেও ক'ব লাগে আমাৰ নিজৰ বয়স খিনি আছে বা ত্ৰিশ বছৰীয়া বয়স জোনেই কাম কৰি আছে সিহঁতৰ কাৰণেও চবৰে কাৰণে বহুত দৰকাৰী হয় সেইটো এতিয়া সময়টো, আমি ঠিকমতে ব্যৱহাৰ কৰিব জানিলে আমাৰ স্বাস্থ্যটোও ভালে থাকিব, আমাৰ কাম খিনিও থিকে থাকিব। আমাৰ মানসিক অ, মানসিক স্থিতিটোও ঠিকে থাকিব মানে।
উম সেইটোৱে। অ উম-উম